অ আকা
নিচা
আহ এয়া দোকানৰ পৰা আহিছো এতিয়া
অ' দোকানত গৈছিলি? কি আনিলি গৈ দোকানৰ পৰা?
আটা, চেনী, চাহপাত, দালি।
অ চহৰৰ দোকান ওচৰতে নে কি দূৰত
উম ওচৰত আছে ওচৰৰ পৰা নাই অনা দূৰৰ পৰা খাওঁ
ৰবাহা
দহ পাহ আনিব গৈছিলো
অ', কিহত যাই সেইদখৰ?
টেম্পুত যাওঁ
অ মহাদেৱ খানিল তই খোজ কাঢ়িয়ে যাও
অ খোজ কাঢ়িয়ে যাওঁ
দূৰ আছচোন অলপমান হ'বলা
অ' খোজ কাঢ়ি যাওঁ দুৰ অকমান আছে আৰু তেওঁ খোজকাাঢ়িয়ে যাওঁ
হয় ইমানডাল ৰডত
তাকেই এনেই দহ টকা এটা খোৱাতকে বিশ টকা অহা যোৱা আহে সেইকাৰণে খোজকাঢ়িয়ে যাওঁ অ উম ভাত বনোৱা নাই বনাবলৈছো ৰুটি, আটাহে মাৰিছো ৰ ৰুটি খাও বনাই
কিয় এতিয়া দুপৰীয়া ৰুটি খাৱঁ যে
দুপৰীয়া মানে কি আৰ‌ লগৰ এজনী লৈ গৈছিলো যে
অহ
তো যে বোলো ৰুদ্ৰাক্ষ পিঠা চাহ খুৱায় পঠিয়াও বুলো উ তাই মই গৈছিলো বজাৰ কবলৈ তাৰপা বেংক
বনাই হল
বনাই হ'ল। এযোৰ হ'ল কালি কমপ্লিট। চিলোৱা নাই, আজি চিলামহে।
উম্‌- চিলাই কৰি কিমান মান লৱ?
এযোৰ সাতশ মান পাম চাগে!
সাতশ। অ'- দেহা আহিছেনেে নাই ঘৰত?
নাই নাই আহা।
দেহা আহায়ে নাই?
নাই আহা।
হৈছে নে নাই?
ফোন নাই কআ।
কি বা খাইছে, কি কৰিছে তই একো খবৰ খাতি লোৱা নাই আৱ?
নাই।
কিয়?
এনেই লোৱা নাই, খবৰ খাতি লবলৈ ফোন কৰাই নাই আৰু। খাইছে ভাত খাই আছে।
ভাত খাই আছে।
অ'-
অ'- এনে পইচা পাতি তোক দিছ
দিলে দিলে দৰমহা দিলে।
দেত মানুহটোহে আহা নাই।
টোহে আহা নাই।
অ' আহিব দে। আই মানুহ মা আহ'- পৰসি দিছে। পৰসি দিছে।
পৰসি দিছে।
আ-' আই মানুহ স্কুল গ'ল আউ! হম্‌- তহঁতে পইচা দিছে যদি আই মানুহ হাতখন দেখুৱাগৈ আক।
পইচা দিলেও নহব নহয়, হেৰি আছে পইচা দিম। তাত খৰচ কৰিব লাগিব। বাকী আছে বাকীত মাৰিব লাগিব। কেনেকে এদমে পইচাটো কমাই দিছে যে, এমাহৰ ৰমহাই ৰে
অ' অ' এমাহৰ হে দিলে।
এমাহৰ দিছে, এতিয়া এমাহৰ ধৰি ল এটা গাড়ী হেৰিয়ক কিবা, কিবি মোবাইল লোৱা লোন আছে। এ ফালে হেয়া মাইছে, হেয়া মাৰি কৰি সি মোক টকা চাৰি হোজাৰহে দি পঠিয়াইছে
চাৰি হেজাৰ টকা দিলেও তই আক দে
চাৰি হোজাৰ টকা আকৌ মোৰ গোটৰ পইচা দিব নালাগিব।
তই কি গোটৰ পইচা দিব লাগে?
গোটক কিয় পইচা লোৱা নাছিলো নেকি, গোটক পইচা দিব লাগিব।
অ গোট পা হেই ল লোন লৈছিলি
লোণ লৈ পেলাই ইনভাৰ্টাৰ এটা লোৱা নাছিলো
অ
হেয়া পইচা দিব লাগিব অ। ' হেয়া পইচা দিলে নাতে গৈ,
উ উ
নাতে যে হেয়া পইচায়।
উ ৰ'দ কেনেকুৱা হয়।
ৰ'দ ধুনীয়া ইমান কাৰা ৰ'দ আজি
কালি গৰম ন বহুত
কালি য়ে আজি য়ে বহুত গৰম পৰিছে অ
অ' অ ইয়াত ৰাত ৰাতি ইমান গৰম নাই দিনতহে অলপমান গৰম ৰাতি ফেন লৈ লোৱা পিছতনো কাপোৰ ল'ব লগীয়া হৈছে
এই নাই ইমান গৰম কালি কাপোৰ ল'ব লগগীয়া হোৱা নাই দেই
হে মই লৈছোঁ, উম, মই লৈছোঁ কম্বল খন লৈ পেলাইহে শুব পাৰিছো।
আমাৰ ঘতো গৰম নহয়, সহঁতৰ ঘৰতো চেচা পৰি যায় আমাৰ ঘৰততো চেচা নপৰে যে উহ গৰম, পোৱা গৰম, মানুহ গৰমত একেবাৰে থাকিব নোৱাৰা হৈ গৈছে।
উহ তহঁতৰ বতাহ চতাহ সোমাব পৰা জেগা নাই যে ইমান তাত
তাকেই। বতাহ নাপায় ভাত খালি আৰু।
ভাত খোৱানাই বনোৱা নাই নহয় বনাম গহে এতিয়া। ধুনো স্কুলৰ পৰা আহি পাইছে। এ জানো কি বনাও আও। ভাত কালি গধূলা ভাত কেইটামান আছে বোলে মই পানী দিহে থৈছোঁ, কিবা বোলে দিনত পানী দিয়া ভাত খাম, আলুৱে ভাত কেৰেলা দুটামান চিগি আনি থৈছো
ঘৰতে লাগিছে?
অ', দুটা এটা লাগি থাকে। এ ভাতকেৰেলা। দুজোপা মান উঠাই দিছো, অ', আমাৰ এতিয়া পাচলি কিনাই নাই নহয় বহুত দিন হ'ল পাচলি কিনাই নাই একো ভেন্দি লাগ এ আছে কেইটামান তাৰ পিছত লেচাই মাহ লাগিলে ধেই লেচাই মাহ, এ সেইকেইদিন ধেই লাগিলে
আমাৰ লেচেৰি মাহ আহিয়ে গৰ মাজত আই দিয়ে, লেচেৰি মাহ কালি কালি দি পঠাইছিলে কালি হে খালো। তা পা আকৌ হেৰি লেকবোৰত ব ক বাইচি কোমোৰা এজোপা হৈছে বান্দৰে একেবাই গুৰিলৈকে খায়
উম', বান্দৰে খাই খাই পেলাই ন।
এ খায় কলি পেলাই খায়।
অ', আমাৰ ইয়াত বান্দৰ নাই কেতিয়াবা আহে কেতিয়াবা এটা দুটা বান্দৰ আহিলেও কেতিয়াবা আহে নহাই আমি মাত দিওঁ সি গুচি যায় আকৌ ভয়তে। হু হু হু মই অ আ কল ডিম আহ খাহি আহ বুলি কওঁ সি হা হা হা সি যায় হে
এই,
অহ হে এটা দুটা আহে বেছি নাহে তাত
আমাৰ আকৌ এটা দুটা নাহে নহয়।
আমাৰ জাক পাতি আহে।
বিছটা একেলগে আহিব
আহ
খেদিবও নোৱা
সেইবাৰ নাইলি নহয়
তাকে ল'ব উম
গৰু দিবলৈ গলেও এজাক মান ছাগল ন তাৰ নাম হেই বাস
গৰু দিবলৈ যাব ভয়ে লাগে।
অ'
উম
নাই আৰু
নাই আহ সেইফালে বহুত দূৰ‌ হয় সেইফালে কেনেকে যাবি
অ সেইফালে ঘূৰাই আনিব লাগিব
অ', ইমান দূৰ বাট ঘূৰাতকে আৰু গৰমত আমাৰ গৰু সেইফালে নাযায় যে, কোনবা, কোনবা কোনবা ফালে দৌৰি ফুৰে। ও চাইটাত পোৱালি সতি ছয়টা মান আছে ছয়টা
অ, এনে গাই গৰু, গাখীৰ খিওৱা?
গাখীৰ খোৱা গৰু দুজনী আছে।
গাখীৰ বেচ আও? দিয়া, কেইটকাকে দিয়ে ডায়েৰীত?
উম উম উম উম কেইটকা মানে ফেট হে দাম
পঞ্চাশ টকাও উঠে, ষাঠি টক অ' উঠে
আহ গাখীৰ ল
গাখীৰৰ দাম
ফিটা মাৰি পেলাই লৈ আ ন
কেই লিটাৰ মান দিও আকৌ
কেতিয়াবা দুই লিটাৰও হয় কেতিয়াবা দেৰ লিটাৰ হয় কেতিয়াবা এ দুই কাপ কেতিয়াবা এক লিটাৰ তিনি পোৱা এজনী বাৰু গাখীৰ ইমান নলাই কম ওলাই
অ এ গাখীৰ কিলোৱাজানে জনী যোগিল না নাই বেছি পিছে যে এই কোৱাস গৰু জনী।
এ পোৱাই নাই ডাঙৰ এয়া পোৱালি সেই জনী খোৱা হোৱাই নাই নহয় এতিয়া, অ পোৱালিহে। তাই ডাঙৰ হোৱা নাই নহয়, তাই যে অহা বছৰ গাখিৰ খিনি পৰিব অহা বছৰলৈ গাভিনী পৰিব
কেই বছাৰ হ'ল
আঢ়ৈ বছৰ হৈ গ'ল এতিয়া তিনি বছৰ সোমাইছে আৰু কৰিবৱ
উম তাৰপিছত আহ অ কপচ গজনী ওলাবগে কি এইকেইজনানী দেশী গৰুৱা
অ বেছি এতিয়া চব বেছি গৰু, আৰু এজনী পোৱালি এজনী হৈছে। দুটা হৈছে নে এজনী মৰিলে! আৰু এজনী হৈছে।
কঁচ
উম কছ কাণ দিঘল কি নাম নাজানো চিন দি চিন দি তেনেকুৱা কিবা নাম
আহ ৰাস্ত বেয়া, অ', এতিয়া গাখীৰ খিৰোৱা
নহয় গাখীৰ খিৰোৱা জনী নহয়, যিজনী এতিয়া কি, গাভিনী পৰিব সেইজনী যাইছিলে
অ গাভিনী পৰা জনী
পৰা নাই এতিয়া পৰি পৰিব আৰু এই বছৰটোতো পৰি
মই ফোন কৰি আছোঁ।
উম
চালে নিকি
হ'ব স্কুল পা আহিলে, ছোৱালী স্কুলৰ পা আহিলে।
হা স্কুলৰ পৰা আহিলে এতিয়া, আজি শনিবাৰ যে
অ' শনিবাৰে ন?
অঁ সেইকাৰণে, শনিবাৰে সোনকালে ছুটি দিছে। উম এয়া ভাত বনাম গৈ দে হব দে হব দে